হেল্ল'?
হেল্ল' ভাল ভাল, তোৰ?
ভালেই ভালেই ক'ত আছ? অ' অ'। জিম চিম নাই যোৱা নেকি? এ চাই আছো।
গৈছো বাৰু আজিহে যোৱা নাই, আজি কিবা ক্লাছ আছিলে।
আচ্ছা।
অ', খেল চাইছ?
চাই আছো চাই আছো।
এতিয়া, উম ঘৰতে।
মইওঁ এই কালি আহিলো।
অ', ৰুমৰ পৰা নেকি?
অ', ৰুমৰ পা।
খেল এতিয়া ইণ্ডিয়া লিডত আছে নেকি ন?
অ', ইণ্ডিয়া লিডত আছে। সেইদিনা পৰহিখন চালি নে ইণ্ডিয়া আফগানিস্তানৰ?
অ', সেইখন চাইছিলো, টেষ্টখন।
ভা নহয় নহয় সেইখন ওৱান দে খন।
অ', ওৱান দে খন অ' চাইছিলো অ' চোৱা নাই বাৰু মই এনে স্কৰ কাৰণেহে চাইছিলো।
অ', অ', সেই ম সেইখন মজা হৈছিল খেল।
অ'।
এশ এ পঁচিছ অভাৰ আহে বৰষুণৰ কাৰণে।
উম।
এ পঁচিছ অভাৰত ই এ আফগানিস্তানে এশ পঞ্চানব্বৈহে কৰিলে।
তাকেহে ইণ্ডিয়াই বাইছ অভাৰতে খতম কৰি দিলে।
অ', এই গি-গিলা ছয় আশী কৰিলে আৰু।
উম, উম, এইটো বিৰাটে খেলা নাই ন?
নাই বিৰাটৰ এই কিবা দুখ পাই আছে যে।
আচ্ছা।
সেইকাৰণে খেলোৱা নাই, গিলে ছয় আশী নট আউট। তাৰপৰা এইফালে ৰোহিত শৰ্মা সেইটো ৰাণ আউটেই হ'ল বাইছ নে কিমান কৰিলে।
উম।
টেষ্টখন দিছিলি নে কি?
টেষ্টখন অলপ চাইছিলো এনেই।
অ', অ', হাতে অষ্ট মাৰিছে ওৱান টুৱেণ্টি ছিক্স।
অ', কে ৰাহুললেওঁ মাৰিছিলে নে বাৰু?
অ', কে ৰাহুলে হাণ্ড্ৰেড কৰিলে।
উম।
তাৰপা এই কথা এটা সুধো বুলিওঁ মাৰিছিলো।
কৰ, অ' ক ক।
অ', এই জিমত এডমিশ্যন ল'বলৈ কি কৰিব লাগিব?
আহ ইমান একো ডকুমেণ্টছ নালাগে বহুত কি কয় এডমিশ্যন ফৰ্মখন ফিলাপ কৰিব লাগে আৰু তাৰপা পেমেন্টো কৰিব লাগে।
পে'মেণ্টটো কিমান বা।
তোৰ এতিয়া ইয়াৰলি ফাইভ থাউজেণ্ড হৈ আছে আৰু যদি মান্থলি লও ত‌ই এহেজাৰ কৈ দিব লাগিব।
তাৰপা এইটো এইচ এছ এল চি পাছ কৰা কাৰণে অলপ অফাৰো আছে নেকি?
অ' অ' শুনামতে ন তেতিয়া ভালেই হ'ব মোৰ কাৰণে।
তই কিহত ললি?
মইনে।
অ',
কলা শাখাত
আচ্ছা।
অ', কিয় কয় চাবজেক্ট।
চাবজেক্ট সেই বিষয় বিলাক হ'ল ভূগোল। অসমীয়া, ইংৰাজী।
সমাজ বিজ্ঞান। তেনেকুৱা ও স্বাস্থ্যজনিত ফিজিকেল।
তোৰ লগৰ কেইটাও তাতে নেকি।
অ লগৰ কেইজনোও সেই তাতে আছে।
অ', ফুৰিব মেলিব যোৱা নাই নেকি?
এই জুলাইত বন্ধ হলে যাম নেকি?
আচ্ছা পৰীক্ষাৰ পিছতে যোৱা মানে ফুৰিবলে।
অ', পৰীক্ষা এইটো পৰীক্ষা কৰি লওক আৰু এইটো চল্লিশ নম্বৰ এটা হ'ব।
অ',
বাইশ তাৰিখ পৰা।
আচ্ছা
এইটো এইটো হোৱাৰ পিছত যাম অ প্ৰেক্টিছ চলি আছে।
ৰেগুলাৰ হয় নে?
ৰেগুলাৰ অকল সোমবাৰে বন্ধ থাকে।
আচ্ছা, আচ্ছা। তাত ফিজবোৰ কেনেকুৱা প্ৰেক্টিচৰ?
ফি অ' এডমিশনটো তিনি হাজাৰ।
আৰু মান্থলি পুনৰহো।
আচ্ছা, আচ্ছা, ভাল এনেকুৱা দেখুৱাই দিয়া মানুহ আছে নে?
আছে, আছে, চাৰি পাঁচজন কোচ।
আচ্ছা।
উম, প্ৰত্যেকশনি আৰু দেওবাৰে খেল খেলুৱে মেটছ থাকে।
আচ্ছা, অ মানে সেইয়ৰ মাজতে ন নিজৰ মানুহৰ মাজতে
অ' অ' সোমবাৰে তাৰপা সেই সোমবাৰে বন্ধ থাকে।
অ',
সেনেকুৱা মানে ভালেই পাচ পাঁচজনে শিকায়।
অ।
মানুহ ধেৰ।
ত খেল ছেল খেলিছ নাই ক্লাবৰ মাজতে ই।
অ খেলিছো মই এই বৰষুণ দিলে খেলটো কেন্সেল হৈ যায় আৰু।
অ বুজিছোঁ।
এনেটো চলিয়ে থাকে।
অ।
শনি আৰু দেওবাৰে মানে এতিয়ালৈকে মই যিমান গৈছোঁ তাৰ ভিতৰত অকল দুদিনহে পাইছোঁ খেলিবলৈ বাকী বৰষুণ।
আচ্ছা আচ্ছা।
উম।
তই ফোন ললি নেকি?
ললোঁ ত।
অ।
অনলাইন লৈছিলোঁ।
আচ্ছা।
ওৱান প্লাছ ললো ওৱান প্লাছ।
আচ্ছা আচ্ছা।
অনলাইনত ভাল মানে আৰু আজিকালি।
অঁ গম পাইছো অনলাইনতো ই এম আই সেইটোও সুবিধাও আছে আজিকালি।
অ সেইটো কাৰণে ললোঁ ই এমটো সুবিধা বহুত। মানে এতিয়া বাহিৰত ললে অকল দহ মাহলৈহে থাকে। কিন্তু অ অনলাইন অ অনলাইনত আকৌ হেৰি নহয় এইটো চৌবিশ মাহ ওচৰৰ দুই বছৰ লৈ থাকে সেইকাৰণে তাত অনলাইন ললো মানে।
উম।
বাকী খেল চেল কৰ'বাত খেলিছ নি?
অ', এনে আবেলি সময়ত খেলা হয় অকমান লগৰ কেইটাৰ লগৰে।
ক'ত খেল?
ওচৰে সেই এখন আছে ফিল্ড এখন আছে তাতেই।
অ', অ' মোকো মাতিবি মই কেতিয়াবা যাম।
অ', আহিবি আহিবি তৰো এতিয়া আকৌ কেতিয়া যাবিগে?
মই আকৌ কাইলৈ যাম।
আচ্ছা। ঠিকেই আছে।
কাইলৈ কাইলৈ একেবাৰে ৰাতিপুৱা যাম আৰু কলেজ পোৱাকে।
অ'। মাঁ লগতে থাকি লৈছে নেকি?
নাই নাই নাই লগৰ লগৰজনৰ মাক থাকে।
অ', তাৰপৰা
অ মাকে বনাই মেলিলে কেতিয়াবা আকৌ আমাৰ মাঁও যায়।
অ'।
মানে সাল সলনি হৈ থাকে আৰু।
অ বুজিছো।
উম সেনেকুৱা। উম।
এ দাদাকিটা আছে নাই তহঁতৰ ঘৰ ওচৰ।
ঘৰ ওচৰ আছে দাদা কেইটা।
অ হেতে খেলা মেলা নাই নি?
এ এই এইকেইদিন বৰষুণতটো দি আছে আৰু পানী হৈ আছে যে। খেল চেল হোৱা নাই এনেই এনেই কেৰম চেৰমটো চলি আছে।
আচ্ছা।
এনেকোৱা অ'।
উম।
মও খেলিম বুলি ভাবিছিলো এয়া হে বৰষুণ
অ', তাকে।
এতিয়াও দিয়া আছে সেইকাৰণে খেলিব পৰা নাই আৰু।
উম।
বাকী খোৱা বোৱা কৰিলে নে?
কৰিলোঁ কৰিলোঁ, তই?
এ মই কৰিব লৈছো আৰু।
মা মাতি আছে।
উম উম হ'ব দে মই পিছত মাৰিম তেতিয়া
অ', ঠিক আছে ঠিক আছে মাৰিবি।
উম উম হম্ হম্ হব।
উম।